অঁ।
অ কুললীপ কোৱা।
অঁ কি কৰি আছা?
এই ইয়াত ষ্ট্ৰক খাই আছো।
অহ, বাকী খবৰ কেনেকুৱা?
ভালেই, তোমাৰ?
মোৰো ভালেই আৰু। আহ, গৰম কেনেকুৱা পাইছা?
এ নকবা আৰু বহুত গৰম। তুমি কচিঙত গৈ আছা।
মোৰো পূৰা একদম অসহ্য লাগি যায়, ইমান গৰম।
অ কিক বক্সিঙত গৈ আছা।
কিক বক্সিং যোৱা নাই ৰ'বা যামহে।
আচ্ছা।
বাকী তুমি জিম্ম মাৰি আছা।
অঁ গৈ আছোঁ মই, আজি যোৱা নাই অফিচলৈ।
অঁ হয়।
যাব পাৰিলো মানে হে এপছ কৰিব কাৰণে কিন্তু। এ মন নাই আৰু মানে আজি আৰু খুব যিচাণো নাই। আৰু সাৰ্থকো যোৱা নাই কালি পৰা।
অ' তাৰো কোনোবা আহিছে ন ঘৰত।
অ ভিন্দুৱে আহিছে তাৰ।
অ' অ' ঠিকে আছে দিয়া বাকী এনেতো ৰেগুলাৰ গৈ আছা।
মই ৰেগুলাৰে গৈ আছোঁ ৰ'বা।
অঁ অঁ।
কি কবা আৰু।
বাকী। বাকী তোমাৰ হেৰি হা,
এই সিহঁতে এই জিম টোত এ চি চেচি নলগাই, একো ফেন চেন নলগাই মানে অৱস্থা বেয়া হৈ যায় গৈ।
অৱস্থা বেয়া তাকেতো। তোমাৰ, হেৰি বাকী তোমাৰ, কেনেকুৱা মানে, অঁ কি কয়, মানে কি কৰি আছা? এইকেইদিন খবৰ পাতি
আছো, ক্লাছত গৈ আছো, জিমত গৈ আছো। সেয়া আৰু ডেইলি চেডিউলটো।
অ'অ' নাই। মই, কি কব খুজিছিলো। তোমাৰ মই ক'ব কাৰণে ফোন কৰিছিলো যে তোমাৰ হেৰি। মানে মই ভাবিছো মই মানে লেপটপ এটা লওঁ হা। এতিয়া তোমাৰ মতে মানে এনেকুৱা মাৰ্কেটত। কি লেপটপ মানে ভাল, এনেকুৱা লেপটপ আছে যোনটো মানে বৰ্তমান ল'ব পাৰি আৰু এতিয়া।
এতিয়া তুমি ল'ব পাৰা তোমাৰ বাজেট কিমান।
মোৰ বাজেট ধৰা ফৰ্টি ফাইভ ফিফটি।
এ বঢ়িয়া বঢ়িয়া আজি তোমাক চাইছো হা এটা এ ইভিনিং টাইমত তোমা ফৰ্টি চেভেন নে কিবা ফটি। ফৰ্টি নাইনৰ ভিতৰত ফিফটিও নহয়। ফৰ্টি নাইনৰ ফৰ্টিৰ পৰা ফৰ্টিনাইনৰ ভিতৰত কিবা এটা এমাউণ আছিলে। সেইটো তোমাৰ বঢ়িয়া লেপটপ এটা দি আছে তোমাৰ এছাৰৰ হয়। এচাৰ এসপায়াৰ হয় নেকি এসপায়াৰত তোমাৰ কিবা এটা মানে ত বহুত কেইটা এডিশন আছে কিন্তু তাৰে এটা ভাল এডিশচন আৰু। তাতে তোমাৰ সেয়া আছে আৰ টি্স থাৰ্টি ফিফটি আছে যেনেকৈ আমাৰ তাত আছে।
আৰটিএফ থাৰটি ফিফটি।
অঁ এন বি ডি আৰ টি এক্স থাৰ্টি ফিফটি গ্ৰাফিক্স কাৰ্ড হয় মানে মোৰ কচিপট। দিব্যাৰ্থ তাতে মানে যোনটো গ্ৰাফিক্ছ কাটিছে সেইতোৱে আছে। আৰু তোমাৰ সেই সেয়াতো কি বুলি কয় প্ৰচেচাৰ তো তোমাৰ ইনটেলৰ পাই যাবা। বঢ়িয়া হয় এইতো তুমি বাজেটত লৈ লব। প মানে ডিছকাউণ্ট ভাল চলি আছে সেইটো এইটো লেপটপ ল'ব পাৰা।
অঁ আৰু এটা যে এটা যে কিবা ফি ৰেম বুলি যে বস্তু থাকে যে।
অ' বি ডেম সেইটো তোমাৰ। সেইটোতো সেইটো তোমাৰ ফ'ৰ জি বি হয় মানে ফৰ জি বি হয় বাৰু। কিন্তু তোমাৰ চ এনে যিমান বিম হয় সিমান বেছি ভাল হয়। তোমাৰ মানে এ মানে বেছি গ্ৰাফিক্সত মানে খেলিব পাৰিব। ঠিক আছে ছিক্স জি বি হ'লে আৰু ভাল কিন্তু। এতিয়া সেইটো বত তোমাৰ ফ জ বি পাইা নট বেড মানে ল'বা পাৰা।
অ এনে ছিক্স জি বি ভি ৰেম যদি লগ য। কিমান মান বাজিত যাব।
অ তুমিক্্স ফাইভত তুমাৰ কচিকৰ লেপটপটো পাই যাবা।
উম
এছ এল জি টো আৰু তোমাৰ আৰু এটা পাবা তুমি এছ। তাত তোমাৰ নাইট্য পাই যাবা।
অ
তাৰে প্ৰচেচাৰটো খালি অলপ কম হয়। ৰাইজেন ফাইভৰ, বাকী গ্ৰাফিক্স কাৰ্ড তোমাৰটো থাৰ্টি ফিফটি ছিক্স জিব বি ৰেম সেইটো ল'ব পাৰা। মোৰ লগৰ এ ত অভিজিত নামৰ শেৰি গৈছে। মই গৈছিলোঁ তাৰ লগত।
অ
উ সেই দুটাৰ ভিতৰত এটা ল'ব পাৰাঁ সেই দুটাই মানে ছিক্সটি ফাইভৰ ভিতৰত মানে আহি যাব ভাল।
অ তোমাৰ কচিক যে লৈছে ভিৰেমটো। এইটো তোমাৰ মানে হেৰি যোনটো এইটো হৈছে। মানে ফাৰ্ ছিক্স জি বি তাৰ মানে।
অঁ ছিক্স জি বি ভেৰিয়েনট।
অ
সি তোমাৰ ক্ৰেডিট কাৰ্ড লগাই লৈছিলে ত মানে। ডিছকাউণ্ট বহুত ডিছকাউণ্ট পাইছে মানে চিষ্টি তেতিয়া তাৰ লেপটপটো চীষ্টি ৱান আছিলে ত' এতিয়া মানে ফ্লিপকাৰ্টত ডিছকাউণ্ট - চিছকাউণ্ট লগাই মানে ৱত ল
উ'।
অনলাইন দিছো।
হয় আৰু তোমাৰ ডিবিয়াৰ থৈ যে লৈছিলে তাৰ লেপটপটো ফিজন কিমান?
সেইটো তাত ফৰ জিবি ৰেম।
সিয়াৰটো একে দামতে লৈছিলে তোমাৰ ছিক্সটি ওৱান মান নহয় জানো তাৰ?
অ' সিও একেডেমতে লৈছো ছিকচটি ৱান মান।
ত' সি কি মানে ভুলকে ল'লে নেকি ভুল চাই কেনে?
ফুল কে মানে চোৱা এতিয়া সি আমাক কৈ আছিলে সি ত্ৰিছ হাজাৰৰ লেপটপ ল'ব তাৰপিছত ত' নেক্সট দিনাখন যাই কেনে দামী লেপটপ উঠাই কেনে ধৰিছে ঠিক আছে।
অ'।
ত' এতিয়া সি নিজে নাজানো তাক কেনেকুৱা টপটা লি ৰিকাৰমেণ্টছ কি এতিয়া তোমাৰ ৰিকুৱায়াৰমেণ্টছৰ হিচাপত তুমি যাবা না। তোমাৰ গেমিঙৰ কাৰণে লাগে নৰ্মেল ইউজৰ কাৰণে লাগে। সি একো চাৰ্চছ নে তাক যি ভাল লাগিছে সেইটো উঠাই কেনে লৈছে।
অ'।
তাৰ লেপটপটো মোৰ লোৱা প্লেন আছিলে ঠিক আছে।
অ'।
লোৱাৰ আগতে
অ'।
তো মানে তাৰপিছত সি ল'লে তাৰপিছত ময়ো পিছত লৈ ল'লোঁ, মোৰতো আৰু তাততো চেমেই হয় দেখাত পুৰা ছেমেই হয় বাছ মোৰটো অলপ চাইডলি মোৰ সেয়া আছে প্ৰচেছৰ টো মানে পাৱাৰফুল হয় আৰু বেছি লেটেষ্ট হয়
অ' ভালে দুতেনে
ত' আমাৰ দুটাতে ফ'ৰ জিব বি ফ'ৰ জিব ভেৰিয়ামে হয়
অ'।
মই বিচিলে ছিক্ জ বিম ল'ব। আছে আৰু তোমাৰ জানে তুমি এতিয়া বাচ্ছা বাচ্ছাৰ মুখৰ পৰা শুনিবা গেমিং লেপটপ মানে আছে।
আছোছ তোমাৰটো হেৰি মানে কি কিমান লৈছিলে প্ৰাইজ?
মই তোমাৰ ছিক্সটি ফ'ৰ নে ছিক্সটি ফাইভত ল'লো নেকি তোমাৰ মানে অফাৰ চলি আছে। কিবা এই দিব্যাৰথৰি যৰ পৰা লৈছিলে তালিৰ পৰা লৈছিলো চিনাকি কিবা ছেকেণ্ড এনিভাৰ্চাৰী চলি আছিলে তো সেইটো কাৰণে মানে অলপ কমত পাই গ'লোঁ।
অ' মানে অ' তোমাৰ মানে ছিক্সটি ফাইভত? তুমি মানে এইটো ল'লা ধৰা ছিক্স টি ফাইভ ত মানে বেলেগ কোম্পানীৰ ল'লে ছিক্স জি বি ভিৰেম পাই গ'লে হয়
আৰামছে এছ আৰ অল ল'লে মই পাই গ'লো হৈ
উম।
কিন্তু মই জানিছিলো কথাটো এনেকুৱা নহয় নাজানিছিলো কিন্তু তথাপিও মানে
উম।
তথাপি লৈছিলোঁ। কি ক'বা আৰু মানে এনেওতো তুমি এইটো থৰি না ত পোন্ধৰ বিশ বছৰ চলাব ন এটা টাইমত চেঞ্জ কৰিব আছে, তো ইমান আৰু কিমান আৰু লং তাম ভাবিছা বাৰু ঠিক আছে, ছিক্স যিবি তোমাৰ ভিদেম লৈ ললা, তাৰ পিছত প্ৰছেচাৰটো যে পুৰণা হৈ যাব, গ্ৰাফিক্স কাৰ্ডটো যে পুৰণা হৈ যাব, সেইটোৰ কাৰণেও যে তোমাৰ গে'মত ইম্পেক্ট পৰিব।
অ সেইটো হয়, সেইটো হয় সেই টো হয়।
ত' চব বস্তু মানে এতিয়া যদি প্ৰচেচাৰটো যদি পাৱা ফুল পাৱাৰফুল হৈ আছে, তোমাৰ গ্ৰাফিক্স টো পাৱাৰফুল হ'ব লাগিব মানেব বস্তুাৱাৰফুল ফুল হ'ব লাগিব, মডাৰ বৰ্ড ও পাৱাৰফুল হ'ব লাগিব। এতিয়া উইক যদি লৈছে অলপ মানে কম ৰেঞ্জত লৈ আছে চব বস্তু চছেম মানে চছেম ইকুৱেলি হ'ব লাগিব চব বস্তু। এতিয়া প্ৰচেছাৰটো বোলে বহুত বেছি, গ্ৰাফিক্স কাৰ্ডটো বহুত কম তথাপিও গেম নচলিব। এতিয়া প্ৰচেচাৰটো কম গ্ৰাফিক্স কাৰ্ডটো বেছি তথাপিও মানে গেম ইমান ভালকে নছলিব বেলেঞ্চ হ'ব লাগিব বস্তুটো। আৰু মই বেলেঞ্চ লৈ আছো বস্তুটো গম পাইছা।
অ ঠিকে আছে দিয়া। ঠিকে আছে বোলো হেৰি কি কয় তোমাৰ মানে আচুচ ল'ব ইচ্ছা আছিল সেই হিচাপে লৈছো?
উম আচুচ লবৰ মন আছিল আৰু আগতে এতিয়া তোমাৰ আচুচ ব্ৰেণ্ডৰ কথা কৈছো আৰু তোমাৰ আগতে তোমাৰ যেতিয়া সেয়া নাছিলে, ইনফিনিকছ মানে ইনফিনিক্ছ জি, টি, চি, টি এইবিলাক যেতিয়া নাছিল আৰু আই, কিউ নাছিলে মানে ফোনৰ কথা কৈছো।
অঁ অঁ।
গেমিং ফোন, এতিয়াতো আই, কিউ, ইনফিনিক্স এইবিলাক চলে ন। ত' সেইবিলাক যেতিয়া নাছিলে তেতিয়া চবতছে তোমাৰ মানে গেমিং ফোন বুলি কেনে ক'লে আচুচৰে টো ওলাই ন।
আচুচৰে আছিলে অঁ আৰতি
আৰু যি
আৰু যিটো আৰু যিটো তোমাৰ সেয়া কি কয় মানে এতিয়া ও চলে মানে এতিয়া অলপমান চলচটো কমিছে আৰু।
মানে আমাৰ ইয়াতে বন্ধ হৈছে।
অহ'
ঠিক আছে, আৰু মানুহে মানে ইমান দামী ফোন মানে ল'ব নোখোজে আমাৰ ইয়াতে। মানে দামী ফোন হয় ন? তোমাৰ তাৰ বদলি মানে আইফোন লয় মানুহে।
অ', সেইটোৱে কথা কৈছো অ' আমাৰ ইণ্ডিয়াৰ মাইণ্ডছেটটো তেনেকুৱা ন। যদি ফোন এটাত ছিক্সটি থাউজেড খৰচে কৰি আছো কিয়নো মই এনড্ৰইড ল'ম আইফোন ল'ম তাতকে তেনেকুৱা টাইপ।
মানে সিহঁতে মানে আইফোনটোক আন্ধা বিশাস কৰিল মানে। মানে আইফোন হয় মানে! চব বস্তুতে বেষ্ট কেমেৰা মানে গেমিং চবতে বেষ্ট, সেই কাৰণে
অ', বহুত লাগজেৰিয়াছ বুলি ভাবে।
এণ্ড্ৰইড সেইকাৰণে তোমাৰ হাইলেবেল এণ্ড্ৰইড বোৰ ইয়াতে নচলে
কি কৈছা?
মানে হাই এণ্ড যোনবোৰ এনড্ৰইড হয় ছিক্সটি চছেভেনটি থাউজেণ্ড ইয়াত তে নচলে ইণ্ডিয়াত সেইকাৰণে।
অ'!
চাওমি মাজে মাজে চেষ্টা কৰে আনিবৰ কাৰণে এটা দুটা মডেল! কিন্তু নচলে।
নচলে কেনেকৈ চলিব তোমাৰ চাওমি তোমাৰ বাজেট ফোন হিচাপতহে তোমাৰ লঞ্চ হৈছে জানো ইয়াতে।
অ', মাইন্ড চেট সেইটো হৈ গৈছে মানুহৰ।
উম, ত' মানুহে মানুহৰ চাওমি যদি চেভেন্টি এইট্টি থাউজেন্ডৰ ফোনও যদি মানে লাগজাৰী ফিল্ডটো মানে নাথাকিব। ইহঁতে ভাবিব কি ছাওমি হয় এম আই হয়। তোমাৰ সেইটো তোমাৰ বাজেট ফোন হয় সেনেকা মানে ভাবিব।
অ'।
কিন্তু এনেকা নহয় তোমাৰ এ এম আই তোমাৰ যে চাওমিৰ তোমাৰ ফোন কেইটা যোন কেইটা আইছে, তোমাৰ লাইকা লগত কালবে ৰচন কৰি কেনে বনাইছে নহয় কি ধুনীয়া ফোন, মানে ফোন কেইটাটো ধুনীয়া হয়ে। প্ৰচেছৰ ধুনীয়া তোমাৰ কেমেৰা কি কেমেৰা হয় ভাই ডি এছ এলাৰৰ নিচিনা কেমেৰা।
অ', ঠিকে আছে। অ' সেইটোতো ভাল হৈ হয় চাওমি বাৰু তোমাৰ হেৰি যোনটো লেন্স ইউজ কৰে। অ', হেৰি সেইটো বোলে কিবা হেৰি মানে এয়া সেইটো কোম্পনীৰ। চেম কোম্পানীৰে এয়াও বনাই, টেলিস্কোপো বনাই বোলে।
অ', অ', লাইকা।
লাইকা অ'।
ঠিক আছে দিয়া।
অ', দিয়া ঠিক আছে, অ' অ' দিয়া।